হেল্ল'
অ কি কৰিছা
এয়া আছো এনেই, তুমি কি কৰিছা?
মই এই আছো ৰুমতে।
অ
ত আজি সেই মিটিং আছে।
মিটিং কিহ মিটিং
হা মিটিং মানে সেই মাহঁতৰ গোটৰ মিটিং। হয় গোটৰ মিটিং মই ভিতৰতে বহি আছো আৰু।
অ বহি আছা মিটিং শুনাগে নাই।
এ মাহঁতৰ মিটিংটো কি শুনিবা আৰু চিঞৰ বাখৰহে হয় আৰু। সেটোকাৰণে উ
অ চিঞৰ বাখৰে হয়।
উম তাকে। কি কৰিছে এতিয়া, এনে আছা ন অ হেৰি ভাত পানী খালা না নাই খোৱা?
নাই নাইখোৱা এই বাঢ়িব লৈছে আৰু তাকে মাতিছে। অ অ আপোনালোক মিটিং। উ হম।
অ মাহঁতৰ মিটিঙে হৈছে ভাগি ভাগিব হৈছে আৰু।
অ অ। কি কৈছা?
ভাগিব হৈছে চাগে নাজানো মই ভালকে ভাগিব হৈছে চাগে বোলো নাজানো ভালকে। কথা পাতি থকা শুনিছোঁ।
অ শুনিছা অ।
তাৰপিছত সেই অ তাৰপিছত সেই। সেই কৰিবলে আছে অ তোমাৰ। ওলাই যাব লাগিব অকমান এই ফেন এখনো দিবলে আছে।
ফেন।
ফেনএখন মানে অলপ বেয়া হৈ আছে ফেন এখন তাকে বতো ঠিক কৰিবলৈ দিংগৈ নেকি ভাবিছো তাকে।
অ কি বেয়া হ'ল?
কি বেয়া হ'ল মানে আগতেতো ঘূৰা নাছিলে তেতিয়া কমপ্লিট মানে কইলটো চেঞ্জ কৰি দিছিলে। তেওঁলোকে এই ঘোৰা নাছিলে মানে ভিতৰৰ কইলটো অলপ বেয়া হল চাগে এ চেন্স। কৰি দিছিলে এতিয়া তোমাৰ সেই অ কেপাচিটৰটো এতিয়া মানে আকৌ ঠিক কৰি অনাৰ পিছতো মানে তোমাৰ গোঁ কৰি থাকে।
ত' মই আকৌ ফোন কৰিলো তেওঁলে তেওঁ কৈছে যে কেপাচিটাৰটো বেয়া হৈছে নেকি বোলে এইটো। কেপাচিটটো চেন্স কৰি দিবা।
অ এতিয়া মানে কেপাচিটাৰটো চেন্স কৰিলেই হ'ব।
উম নাজানো সেইটো কথা তেওঁ চালেহে গম পাব সেইটো বস্তু কি হয় চেক কৰিব তাকে। অ অলপ ওচৰতে আৰুতাইতে আছে।
মিটাইছে অ।
ওচৰতে আছে ওচৰ পৰা গৈ লৈ আনিম।
এতিয়াও যাবা নেকি?
অ অলপ দেৰিকে যাম আৰু লাহেকে বেছি দেৰি কাম নাই চাগে পতকে চেক কৰিব আৰু উম
অ এতিয়াও চাগে ভাত চাত খাবলে ঘৰেও যাব পাৰে
অ ফোনতে কৰি চাব লাগিব তেওঁলে যদি আছে।
অ অ উম দুপৰীয়া হৈছে ন। বেছিভাগে এনেই এইটো টাইমত খাবলৈও গুচি যায় ন এতিয়া এনেই গৈ তুমি ধৰা। ৰৈ থাকিবগৈ লাগিব অ ফোন কৰি যোৱাই ভাল।
অ ফোন কৰি যাব লাগিব ওৰতে বেছি দূৰ নহয়। এক কিলোমিটাৰ মান হব উম। সেয়াই বাকী আজি দেবাৰ বাপাহত আছে অ ঘৰতে আছে।
অ
অ হেৰি আজি বা নাই যোৱা নেকি অফিচলে গ'ল নাই?
গ'ল গ'ল আজিৰ অফিচত খানা আছে বোলে হাঁহৰ মাংস উম
হয় আহ কিহৰ খানা আজি
খানা কিহৰ দিছে সেইটোতো নাজানো বাট দিছে আৰু কোনোবা এজনে অফিচাৰে
অ এনেই দিছে আৰু খান এটা ৰিজন ৰিজনতটো গম নোপোৱা মানে
ৰিজন টো মই গম নেপাওঁ। তাকে আজি সোনকালেও গৈছে খানা আছে বুলি মই আজি সোনকালে যাম
অ বা ঠিকে আছে ঠিকে আছে ভাল কথা অ বা হাঁহ মাংসৰ
ৰুটি নে ৰুটি নেকি অ ৰুটি অ হাঁহৰ মাংসৰকে অলপ দিনৰ আগত খাইছিলে মাংস ৰুটি আকৌ আজি অ অফিচত মানে বাহতৰ অ খানা খুব হয় এইটো অফিছত কিবা পালেটো আৰু ভালেই হয় হ'ল আও খায়ে থাকিবলে পাবা
খাই থাকিবলে পাবা হয় দেই
উম এনেকুৱা অফিচত থাকে
তাকে পুলিচন অফিচ ন বাৰ
অ পলিউচন অফিছ
উম
ইমান খানা ওলাই থাকিলে মানে ভালো লাগে ধৰা। উম চবতে তেনেকোৱা নহয় নহয় কিছুমানতো ইমান বৰিং হয় নহয়
অ এনেকোৱা অলপ মিলা প্ৰীতি মাজে মাজে খানা চানা ফূৰ্তি ফাৰ্তা হৈ থাকিলে ভাল লাগে আৰু ধৰা কামো হৈ থাকিলে প্লাছ তোমাৰ হেৰি নহ'লে আকৌ এটা ছুটি লৈ পেলাই বেলেগকে ক'ৰবাত গৈ পিকনিক খোৱাতকে গোটেইখিনি মিলি জুলি তাতে খাইও হয় একো আৰু কৰাও হয় কাম ভালেই হয় উ সেইটোৱে উম
সেনেকাই আৰু
সেনকোৱা বাকী আৰু মানে বনি আছে তেতিয়া ন মাহতৰ ভাল
বনাই আছে বনাই আছে ভালেই ভালেই মাহঁতৰ
উ তাৰ পৰা আৰু দেউতাক সি কৰিছে
দেতাই বাগানৰ পৰা আহিছে তে চাহ দিব গৈছিলে অহ চাহ দিব গৈছিলে
কাম চলি আছে মানে দোকানত
কাম চলি আছে তাকে মানে কি কবা আৰু কা
কি কাম কৰেনো
বাগানত পাত চিঙিছে
অ এতিয়া পাত ছিঙিছে ন অ
পাত ছিঙি আছে অ তাকে কিনো ক'বা এইবোৰ মানে পাট চিঙা যিবোৰ লেবাৰ মানে আজি কালি আৰু উ মানে আমাৰ যিখিনি লগাই ন চবেই টানে মানে কি কম অ অ ঘৰত দেতাই মানে কৰিব নোৱাৰে ন তেওঁলোকে অলপ চাই মানে লেবাৰ খিনিয়ে অলপ নিজে মানে চাই লয় ন চিঙা মেলা এইবোৰ পাত চাত দিয়া মি তাহাঁতি চাই তাকে এতিয়া বেলেগেও টানিছে এতিয়া কালি যিখিনিয়ে ধৰা ছিঙিছিলে আজি নাই যেতিয়া এতিয়া বেলেগত দিব লগা হৈছে তাহাঁতি নাহিলে বেলেগত গ'ল অ বৰ দিগদাৰ হয় এইবোৰ আজ পাবলৈও নাই আজিকালি ধৰা লেবাৰবোৰ
উম সেইটোৱেইটো আজি কালি পাবলৈ নাইকিয়া হৈছে লেবাৰ আজিকালি মানে আচলতে মেইন কথা কাৰণ এটা হৈছে তাহতৰ চব খানা চানা আজিকালি প্ৰায় এতিয়া এতিয়া আকৌ বন্ধ কৰিছে বা দাইল চাউলবোৰ কিবা কিবি
অ
চাউলটো বাৰ দিছে কিছুমানে এটা চাইডে ভালো হয় এটা চাইডে বেয়াও হয়
অ
এতিয়া মানে কি হল এই চাউলটো দি দিছে দাইলটো দি দিছে চৰকাৰে ইটো দি দিছে মানুহবোৰে কিবা কাম কৰিবলৈ মনেই নকৰো নিচিনা হৈ গ'ল চোন
উ মনেই নকৰা হেৰি আকৌ আগ এইবোৰ আজিকালি আৰু পইচাও পায় নহয় বেলেগএ
অ পইচাও দিয়ে তেওঁলোকক বহুত বহুত দিয়ে অ হাজিৰাও আজিকালি বহুত হৈ গ'ল
বহুত হৈ গল হাজিৰা চোৱা না তুমি এতিয়া যদি তিনিজনী মানুহে উম
উম
যদি চৈধ্য কেজি পোন্ধৰ কেজি কে চিঙে মানে কেনেকে মানে হেৰিদিনা পাত ওলাইছে চৈধ্য কেজি পোন্ধৰ কেজি কিবা এটা পাত আছেও
অ কিমান এদিনত এইদিনত কিমান মানকে জিঙিব পাৰে ন এজন এগৰাকীয়ে
এ সেয়া এগৰাকীয়েতো তোমাৰ সেইটোকে কৈছো চৈধ্য কেজি পোন্ধৰ কেজি হাৰৰি এগৰাকীয়ে তোমাৰ চল্লিছ কেজি পঞ্চাছ কেজিৰ ওপৰত ছিঙিব পাৰে চিঙো বুলি ক'লে কিন্তু তেওঁলোকে আৰু অ অ হাজিৰা আৰু তোমাৰ নটা বজাৰ পৰা কৰিব লাগে। তোমাৰ চাৰিটা বজালৈকে থাকে।
আত্চ্ছা মানে এগৰাকীয়ে যদি চল্লিছ কেজি চিঙিব পাৰে তেওঁলোকে আনকি মানে তিনি তি- নিজনে মিলি পেলাই চৈধ্য কেজি ছিঙিছে।
অ চৈধ্য কেজি পোন্ধৰ কেজি ছিঙিছে পাতো আছে এতিয়া কলেও বেয়া পায় ধৰা। কিনো ক'বা আৰু সেয়াই।
অ এইটোতো বহুত দিগদাৰ হৈছে তেতিয়া হ'লে। এটা কাম কৰিলে কেনেকুৱা হয় মানে ইমান খিনি পাত দিয়াৰ বদলি ইমান খিনি পইচা দিয়া হব বুলি তেনেকে এ ডিল কৰিলে কেনেকুৱা হয়।
অ সেইটোক ঠিকা বুলি কয় ন তেনেকে ঠিকা দিব পাৰি।
অ সেইটো কৰিলে বেয়া হয় ন তেতিয়া
অ ঠিকা নিচিঙে আকৌ ঠিকা কৌছো, আঠ টকাকৈ এনে কিমান টকাকৈ দিয়ে নেকি ঠিকা।
মানে কেজি। অ মানে এ কেজি ছিঙিলে মানে আঠ টকা নে কি নেকি
কেজি নে কিয়ে নাজান দেই মইতো ভালকৈ এইটো ঠিকা মুঠতে তোমাৰ আঠ টাকে সম্ভৱ। কি কয় এইটো
অ নহয় তোমালোকৰ যেতিয়া নহ তোমালোক যেতিয়া ইমান খিনি তেনেকে চাঙিব পৰা হেৰি আছে তো তোমালোকে সেইটো চিষ্টেমত লোৱাই ভাল। কাৰণ ইহতিতো তেনেকেতো তোমাৰ বহুত লোকচান হৈ যাব ন তাহাঁতি আৰামছে চিঙি আছে।
অ হাজিৰা সেইটো আমালৈ একো লাভ নাথাকেই মানে মানে হাজিৰা হ'লে তোমাৰ হেৰি হয় তেওঁলোকে মোটাকে পইচাটো পায় ন।
উম।
তেনেকে পালে আৰু তেওঁলোকে ভাল পায় ইভাগে তোমাৰ হাল তেনেকে তোমাৰ হাজিৰা চিঙিলা নিচিঙিলেও হৈ যায়। এনেই বহি থাকিব ধৰা পাত যিমান ওলাওক অ চাবলৈও কোনো যোৱা নহয় আমাৰ মানে এইটোও এটা প্ৰব্লেম।
উম সেইটো কাৰণে আচলতে চাবলৈ অলপ যাব লাগিব তেতিয়াহে হ'ব।
চাবলৈ যাব লাগিব সেই চাবলৈ যাবলৈ যাবলৈও অসুবিধা। সেইটোৱে আৰ
উম।
হয় কথাটো আচ্ছা স্কুটিছ কুটি লৈ যাব নোৱাৰি নেকি স্কুটি তোমালৰ যদি থাকে তেনেকে লৈ যাব নোৱাৰি নেক-
স্কুটি লৈ যাব পাৰে স্কুটিটো তোমাৰ এতিয়া ঘৰত নাথাকেই বাইয়ে ধৰা লৈ যায়। কাণে দেতাই যায় আৰু মাজে এনেকে চাহ দিবলৈ এয়া গৈছে আহিছে। আ- কৌ তোমাৰ পাত দিবলৈ যাব আৰু এজেণ্টও ধৰা তোমাৰ পইচা পাত তাত বাগানৰ ওচৰতে আছে।
এ ফেক্টৰী আছে ন।
অ পাত অ দিয়াতো কথা কৈছা ইয়াত উমাবাৰী বুলি কয়, ইয়াত দিয়ে।
অ তাত দিয়েগে ন মানে মানে তেওঁলোকে একেলগতে লৈ যায় নে, নে তাৰ পৰা ফেক্টৰী নেট ইয়াৰ পৰা লৈ যায়হি নে নে ইয়াৰ পৰা তেওঁলোকে গাড়ী দি লৈ যায়হি তোমালোকে দি থৈ আহিব গে লাগে তাত গৈ?
নাই নাই এইবোৰ এজেণ্ট আছে নহয় পাটৰ আৰু তেওঁলোকে এক হয় লয় আকৌ পাতবোৰ চবৰে লয় তাপা একেলগে তাত দিয়ে গে অ হেল চেণ্টাৰ লৈ যায়
যে বাগানত গৈ দিবগৈ পাৰে তেতিয়া হ'লেতো বেছি লাভ হ'ব চাগে ন মানে ফেক্টৰী গৈ
ফেক্টৰীত গৈ সেনেকেতো নাজানিম দেই সেইটো কথা।
অ কাৰণ সেইটো বেছি কাৰণ এজেণ্টেটো পইচাটো মাজত চাগে লৈছে বহুত যথেষ্টখিনি।
অ এজেণ্টে লয়ে আৰু
তোমালৰ এনে বেগ কিমান হয় গে এনে যদি হেৰি কৰা পাতৰ বেগ কে হয় ডাঙৰ ডাঙৰ বেগ ডাঙৰ ডাঙৰ বেগ কিমান মান কি হয় বাৰু এনেকে বেগ বেগত ভৰাই, নিদিয়ে জানো এনেকুৱা পাতৰ এটা বেগ থাক নহয় কিবা।
প্ৰায়, হিচাপ কৰে এইবোৰ কেজি।
অ অ কেজিটো অ ত' সেইটো মানে লৈ যাবলৈ অসুবিধা হয় নেকি ইমান খিনি পাত।
নহয় এটা বেগত তোমাৰ ধৰা। চ তোমাৰ পঞ্চল্লিছ কেজি, সাতচল্লিছ কেজিমান ধৰি যায় তেনেকে জোখে।
বাৰু দিনটোত ছিঙিলে চাগে পঞ্চল্লিছ কেজিমান ওলাব তিনিগৰাকী চাৰিগৰাকী মানে ছিঙিলে।
পাত থাকিলেতো ওলাব। আজি এতিয়া ধৰাক উ মানে নব্বৈ কেজি মান যদি ওলাই মানে তিনজনী নব্বৈ কেজি মান ওলালে মানে তোমাৰ এতিয়া লাভ কিবা এটা লাভ হ'ব কিন্তু, এতিয়া নহয় নহয় আকৌ কিমান ছিঙে আৰু
তোমালোক ঠিকা চিষ্টেমত দিয়াকে মানহ কৰবাত পোৱা হলে তেনেক ভাল আছিলে ন কাৰণ। তে এনেকেত তোমালোকৰ বহুত লোকচান হৈছে কাৰণ এনেকে হাজিাৰ কিমান লৈছে ডেইলি তোমালোকৰ।
হাজিৰা তোমাৰ তিনিশ টকা।
তিনিশ টকা এগৰাকী দিব লগা হৈছে।
অ,
সিডালটোক যথেষ্ট লোকচান তোমালোকৰ তিনি এগৰাকী যদি তিনিশ টকা দিব লগা হৈছে। চাৰি পাঁচ ছয় সাত আঠ নশ টকা নশ টকা তোমালোকক দিয়াৰ পিছত প্লাছ তোমালোকে প্লা ত' আঠটকাকে যদি কেজিত দিয়া তেতিয়া হ'লে চাগে তোমালোকৰ লাভে হ'ব। হয় নাই।
অ ভাবি খব দিয়া হোৱা নাই কিন্তু তেনেকে আজিলেকে। তেনেকে দিয়া হোৱা নাই বাৰু,
অ সেনেকে তোমালোকে ঠিকাত দি পেলাই বস্তুটো লৈ পেলাই নিজে পাতটো যদি তোমালোকে ফেক্টৰীত দিবগে। তোমালোকৰ মোৰ হিচাপত যথেষ্ট লাভ হব এজেণ্টৰ যোগেদি দিয়াতকে। তো তোমালোকে নিজে যদি দিব পাৰা তেনেকো ল'ব কাৰণ এ
কোনেনো এইবোৰ দিবগে দিবলৈ যাব তোমাৰ আকৌ গাড়ী চালি এইবোৰৰ কথা থাকে।
অ নহয় বেগটো কৰিলে অ নিজে লৈ যাব পাৰি আৰু বেলেগ গাড়ীখনত উঠাই পেলাই বাছে চাছেটো যাইছে কেনেকে বা কিমান দূৰ হয় সেই ফালে ফেক্টৰীলে।
উম সেইফালৰ পৰা আমাৰ ঘৰৰ পৰাতো তোমাৰ এয়া এক কিলোমিটাৰ মান হ'ব। বেছি নহয়।
ফেক্টৰিলে ন।
অঁ অঁ বাৰু দিয়া ভাত খাবলৈ মাতি আছে হা হা কি কৈছা।
অঁ অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে তেতিয়াহলে দিয়া অঁ দিয়াই।